হেল্ল' অ কেনে আছা।
ভালে আছো তুমি কেনেকৈ আছা।
মইও ভালেই
কি কৰি আছো এতিয়া।
মইতো এনেই বহি আছিলো আমনি লাগিছিল সেইকাৰণ তোক কল ক কৰিলো।
মই এতিয়া অকণ বৰষুণ দিব নেকি এতিয়া আমাৰ ইয়াতে এই জিলিকি আছে চোন আকাশটো
অ মোৰ আমাৰ ইয়াতেও পুৰা জিলিকি আছে বৰষুণ দিব চাগে।
অ আমিতো এতিয়া খেতি বাতিও কৰি বৰষুণ দিলেতো আৰু কি বা হয় খেতি বাতি নষ্টই হয় নেকি? এতিয়া মাত্ৰ ৰোপন কৰিছিলো।
ঠিক কৃষি কৃষিটো আমাৰ মানে দেশৰ বাবে বহুত গুৰুত্বপূৰ্ণ। এটা।
অ, কৃষি ভাগতটো আমাৰ ঘৰত গুৰুত্বপূৰ্ণ আমিও কৃষি ভাগ কৰো ন।
অ, মানে আমিতো মানে কৃষিৰ ওপৰত তে তু আমি নিৰ্ভৰ কৰি জীৱিকা নিৰ্বাহ কৰি কৰো।
কব পাৰা তুমি তেনেকুৱা কে। কিন্তু তোমালোকে কৰা নেকি বাৰু খেতি-বাতি কৰা নেকি তোমালোকে?
নাই মইতো মানে তেনেকে নকৰো। কৰো কিন্তু মই এইবিলাক মানে ৰিচাৰ্চ কৰিছো বহুত।
উম। মই বাৰু তেনেকুৱাৰিচাৰ চাৰ কৰা নাই কিন্তু আমি খেতিয়ে কৰো।
তোমালোকৰতো ভালে।
অ, ভালে কাৰণ আমাৰতে ধান গম এইবোৰ আমি সৰিয়হবিলাক কিনিব নালাগে আমি নিজে ঘৰতে উৎপাদন কৰিব পাৰে আমাৰ খেতি বাতি আছে।
অ, মানে মই শুনিছো মানে এই ধান শাক পাচলি ফল- মূল আৰু চাহ খেতিয়ে অসমৰ অৰ্থনীতি ডাঙৰ অৰ্থনীতিতো মানে ডাঙৰ ভূমিকা পালন কৰে।
হয়কে পালন কৰে কাৰণ আধা ভাগটো আমাৰ যিবিলাক ভাৰতৰ যিবিলাক উন্নতি হয় ন, আমাৰ কৃষিৰ বাবে হয়। কিন্তু আমাৰ চৰকাৰে সেইবোৰত কিমান বেছি মাথা নামাৰে। এই টো কাৰণে বহুতো নষ্টও হয়।
অ, মানে কৃ- কৃষিসকলৰ বাবে মানে বহুত কষ্ট ন।
কষ্ট তেনেকুৱা আমাৰ যিবিলাক তোমাৰ লমন চপন খেতি কৰে ন তেখেতৰ বাবে আৰু কষ্ট কাৰণ তেখেতৰ লা বা হেৰি সংৰক্ষণ কৰ বা ইন্সুৰেন্সো নাই একো নাই, নষ্ট হলেতো পুৰাই গ'ল।
কিন্তু ইহঁতৰ কোনো চৰকাৰ কিবা কৰিব লাগে মানে সিহঁতৰ পৰি বাবেই আমি দৈনন্দিন খাদ্য পাওঁ।
হয়। আমাৰ আধুনিকতা আনিব লা গে কিন্তু খেতিত, আধুনিকতা নানিলে আৰু তোমাৰ কৃষি বিষয়ো আমাৰ বেছি উন্নতি চালে যাব নোৱাৰিব কিন্তু। মই তেনেকুৱা ভাবো আৰু যে কোৱা আমাৰ ট্ৰেক্টৰ বা খেতি-বাতি তোমাৰ ভালদৰে পানী দিয়াটো এইবোৰ বহুত গুৰুত্বপূৰ্ণ। কাৰণ কেতিয়াবা পানী হয়, কেতিয়াবা আৰু খৰাঙ হয়, খৰাং হতে আৰু বৰষুণ দিলে আৰু ত মাৰ দুটা একদম নষ্ট হৈ যায় ন, ত সেইবোৰৰ সন্তুলিত ভাবে
বানপানী দিলেতো খৰাং বা মানে পুৰা বেয়া বতৰৰ বাবেও মানে বহু সমস্যা সন্মুখী
হয়। এইবোৰ সন্তুলিত কৰি ৰখাটো বহুতো গুৰুত্বপূৰ্ণ বুলি তুমি ক'ব পাৰা। আমি সেইকাৰনেটো বহুত ধ্যান দিব লাগে, আমিও ধ্যান দেওঁ।
এইটো মানে কৃষি -কৃষি সকলৰ বাবে ম মলো নতুন প্ৰযুক্তি আৰু ভাল সুবিধা দিয়াটো দৰকাৰ ঠিক
হয়।
মানে কৃষি বাহিৰেও বহুত ধৰণৰ জীৱিকা আছে যেনে শিক্ষক, চিকিৎসক, অভিযন্তা, আৰক্ষী ক্ষি, ব্যৱসায়ী, বেংকৰ। কৰ্মচাৰী, চাকৰি চা মানে চৰকাৰী চাকৰি এইবিলাকো আছে।
সেইবোৰ আছে কিন্তু আম মই কিন্তু হেৰি শিক্ষক কিয় কামবিলাক কৰিছো কিন্তু মই, মই মানে ক্লাছ ছেভেন, এইট, নাইনৰ সেইবোৰত মানে টিচিঙ কৰো বুলি কব পাৰা তুমি।
কৰি আচ্ছা। আজিকালি মানে বহুত যুৱকো আছে যে মানে নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ আগ্ৰহ হৈছে।
তুমি কৰিছা নেকি বাৰু কিবা ব্যৱসায় কিবা কাম কৰিছা নেকি?
মই মানে এনে অনলাইন বেৱচায় কৰিছিলো। ক শিল্পী এইবিলাক কৰি থাকো আৰু। বেকাৰি বা বিভিন্ন ষ্টাৰ্ট আপ। এইবিলাক মানে এতিয়া মানে শুনিছো এইবিলাক বহুত জনপ্ৰিয় হৈ আছে এতিয়া। আজিলৈকে? পাই এইটো তোমালোকৰ মানে তোমাৰ মতে এইটো মানে এটা ভাল জীৱিকাৰ বাবে কি দৰকাৰ?
ভাল জীৱিকাৰ বাবে তোমাৰ ভাল তোমাৰ হেৰি ৰখাটো ভাল অৰ্থনীতিটো মানে সক্ষম হোৱাটো ভাল আৰু দৰকাৰ বুলি ক'ব পাৰি।
মানে সেই প -পৰিশ্ৰম, সতটা, দক্ষতা ন।
অহ।
আৰু ধৈৰ্য ৰখাটো বহুত দৰকাৰ।
ধৈৰ্যৰ অ ধৈৰ্য থাকিবই লাগ ধৈৰ্য্য নাথাকিলে আৰু কেনেকৈ আগবাঢ়িব মানুহ।
উম মোৰো একেইমত।
আৰু তুমি জানা নেকি আমাৰ ভাৰতত অ কোৱাচোন বাৰু কি কৰি আছা?
মান লগতে নিজৰ কামটো মন দি কৰিলে সফলতা পোৱা যায়।
অ সকলো পোৱা যেনে আমাৰ হেৰি ইলন মাছ, আমাৰ বিল গেছ সেইবোৰতো আগতে বহুত হুতো কষ্ট কৰিছিল ন। ইন্দু দিয়াতটো ভালে হ'ল তেখেতৰ।
মানেওো মানে মই শুনিছো মানে সিহতে মানে সৰু থাকোতে বহুত কষ্ট কৰিছে এতিয়াতো ইমান ৰিচ ওান। চপ দৰি ৰিচ পাৰচন।
অ ওৱান অ কিন্তু আমাৰ হেৰি ভাৰত ভাৰত সেইটো ক'ব গ'লে আম টা গ্ৰুপ। আছিলে? বহুতো দান কৰে বাবে সেই তেওঁ ধনী নহয় বুলি ক'ব পাৰে কিন্তু তথাপিতো বহুতো ধনী ন। আমাৰ অসম ভাৰতত ক'ব গ'লে আচলতে চবতকে বেছি ধনী। টাটা গ্ৰুপে আম্বানী বা আদানীৰ। অ আম্বানি আদানী কও সবতে বেছি ধনীয়ে হেৰিয়ে। আৰু তোমাৰ কিবা চেমি কণ্ডাক্টৰ লগাই আছে ন তোমাৰ। আমাৰ কি ক'ত লগাইচো আমাৰ অসমতে কৰবাত কি আছে জাগিৰোত। জাগ্ৰততো লগাই আছে ন। নামটো পাহৰিছো মানে মনট কৰি ৰবা।
আচ্ছা ম ক প্ণ্ট লগাই আছে নেকি।
হয় তুমি শুনা নাই নেকি এইটো।
নাই
বছৰ দুই নে আঢ়াই বছৰ মান হ'ল।
মানে এইটো খবৰটো পোৱা নাছিলো মই আজি জানিলো তোমাৰ পৰা।
কি ভিটো শুনি থতে। পেইণ্টিঙো কৰিছে তোমাৰ লগাইছেও সেইবোৰ?
অ সেইবো। সেই বিলাক মানে ডেভলা কাৰনে মানে বহোত ভাল।
ডেভলপমেণ্টৰ কাৰণো ভাল কিন্তু আমাৰ আমাৰ ভাৰতভপমে উন্নতিৰ ভাল দে তোম সেইটো হ'ব লাগে। মাৰ পৰিৱেশটো আৰু প্ৰদূষিত নহয় কাৰণ পৰিৱেশ প্ৰদূষিত হলে তোমাৰ। আৰু এইবোৰ কাম কৰা নকো একে হব ন সেইকাৰণে আমাৰ প্ৰদূষণ। আমাৰ ভাৰত চৰকাৰে কেৱোৰ উ হেৰি লব লাগে পদক্ষেপ লব লাগে।
অ সেইটো মনত ৰাখিয়ে চব। কৰিব লাগিব আমি এইটো পাহৰি যাব নোৱাৰো?
এইেইটো এইটো কথা আৰু হেৰি তুমি জানা নেকি বাৰু ক'ব পাৰিবা নেকি অকমান।
কি
মই মানে অকমান পাহাৰলৈ যাম বুলি ভাবি আছিলো, সাগৰৰ ফালে যাম বুলি ভাবিছো। ক'ব পাৰি মানে ক'ত গ'লে কি ভাল হয় কি হয়।
অ পাহাৰটো তুমি আমাৰ নৰ্থ ইষ্ট চাইদটো পাহাৰ পাহাৰ ন। তুমি মিজোৰাম চাইডতো যাব পাৰিবা। এই আইজল বুলি এটা জাগা আছে মিজোৰামত, সেইটো কেপিতেল চিটি হয় সেইটো। আইজলটো ডাইমণ্ড চিটি বুলি কয়। চব মানে ডায়মণ্ড চিটি বুলিয়ে জানে চবে। ডায়মণ্ড চিটি, এই মিজোৰাম মিজোৰাম মিজোৰাম।
মিজোৰামত?
অ।
মিজোৰামো ফালে যোৱাই নাই, মই মিজোৰাম ফালে যাব লাগিব।
অ যাব মইয়ো যোৱা নাই, মইয়ো যোৱা নাই ফালে, ‌মোৰো যাব বহুত মন বোৰ মন।
তুমি নিৰাচল পাহাৰলৈ গৈছিলা নে বাৰু, আমাৰ যিটো কামাখ্যামাৰ মন্দিৰ যিটো আছে?
অ নীল নীলাচল পাহাৰতো মই গৈছিলো। সেইটোতো মই কামাখ্যামাৰ কামাখ্যা দেৱী। সেইটো মই শুনিছো কামাখ্যাটো এটা ৰাজ ৰাজাই বনাইছিল।
ৰাে বনাইছিল নেকি। নাই মই শুনিছিলো কিবা ওখৰে বনাইছিল নেকি, মা মাত তাক মানে পাব ম এটা গৈছিলে মানে শুনিছো যেনেকুৱাকৈ। টিভিটো শুনিছো, ইউটিউবো চাইছো মানে, ক মানে কৈছিলে মানে এক ৰাতিত মানে যদি চিৰি বনাব পাৰে আৰু তেনেহ'লে মানে তেওঁ বিয়া কৰিব। চিৰি বনাই আছে, তাৰ পিছত এ মানে তোমাৰ জ বস্তুকে কুকুৰাক বান দিয়া হৈছে আৰু মানে মাতটো ওলাইছে। নহলেকে তোমাৰ হেৰি কৰি দিলা হয়। তেনেকে মই চিৰিৰ কথাটো শুনিছোঁ, আৰু তোমাৰ যিটো মানে হেৰিতটো আছিল ন মন্দিৰটো। মন্দিৰ তুমিটো কৰা ৰজাই ৰজাই বনাইছে ন, কোনটো ৰজাই বনাইছ ন মন্দিৰটো?
মই মই নামটোতো মানে জানা নাই। নামটো নাজানোঁ মই না।
মই কামাখ্যা মান দিছোঁ, তোমাৰ আম্বচ মেলা হয় য মই গৈছিলা নে বাৰু?
অ মই গৈছিলোঁ। মই অ সৰু থাকোতে গৈছিলোঁ। এইবিল মানে আজিতো যাব নোৱাৰোঁ। ইমান ভিৰ হৈ থাকে, বহুত মানে কৃষ্টি বিলাক সাধনা কৰিব আহে। বহু বহু দূৰৰ দূৰৰ পৰা।
অহ। এইটোৱেটো।
আৰু তোমাৰ হেৰি জানানে, তাতে যি কিবা শক্তি পীঠ বুলি কয় যে সেইটোক, এতিয়া বহুতো শক্তিৰ উৎস আছে যে।।
অ অ অ আমাৰ কামাখ্যামাতো শক্তিপীঠ, এটা আৰু বেলেগ শক্তিবিধো আছে কিন্তু, কিবা মই শুনিছোঁ ত্ৰিপুৰাত আছে। দিছে নেকি এটা, দক্ষিণেশ্বৰতো আছে
বা, মই দক্ষিণেশ্বৰতো শুনিছিলোঁ, ত্ৰিপুৰাতো শুনা নাছিলো, তোমাৰ পৰাই শুনিলোঁ। এই ভালে লাগিলে বহু নতুন নতুন বস্তু শিকি শিকিব পাৰি আছোঁ।
অ হয়।
আৰু তুমি কৃষ্ণৰ কাহিনীটো শুনিছিলানে? কৃষ্ণৰ কাহিনীটো কিবা?
কৃষ্ণৰ কি কাহিনী?
কৃষ্ণৰ কেনেকুৱা কি কি ডাঙৰ হ'ল, কি হ'ল মই মানে ক'ত। মানে চাই আছিলোঁ আৰু মই হেৰি ইনষ্টাগ্ৰামত।
অ মইয়ো শুনিছোঁ মানে আমাৰ মানে অসমতো শংকৰদেৱ- যিহেটো আমাৰ কৃষ্ণত মানে আগবাঢ়ি লৈ আছে। শংকৰদেৱে তোক মানে কৃষ্ণ ধৰ্মটো মানে ইয়ে কৰিছে ন- স্প্ৰেড কৰিছে আহ নামঘৰ-
তমাৰ নামঘৰ তুমি গৈছিলা নেকি নামঘৰলৈ তোমাৰ-
মইয়ে গৈছিলোঁ ময়ো গৈছিলোঁ।
কেইবাৰ গৈছা তুমি নামঘৰলৈ কেইবাৰলৈ গৈছা
কি কলা?
নামঘৰত কেইবাৰ কৈছা তুমি?
মই গৈছিলোঁ দুই তিনিবাৰ গৈছিলোঁ মই তাতে- চিৰা, দৈ খাইছিলোঁ প্ৰসাদ দিছিল।
হেৰি তোমাৰ তাতে হেৰি আছে নেকি তোমাৰ-
কি?
উম সাগৰ বা নদী চদী এইবোৰ আছে নেকি?
ক'ত আহ মানে অসমৰ চাইডত- অসমৰ ছাইডতো সাগৰ সাগৰ বুলিতো নাজানোঁ কিন্তু সাগৰটো নাই আমাৰ ইয়াতেতো ব্ৰহ্মপুত্ৰ নদ আছে।
ব্ৰহ্মপুত্ৰৰ এইটো পানীতটো কৰ পৰা আহে ন
এইটো আমাৰ চাইনা তিব্বতৰ পৰা আহে ন।
আচ্ছা এইযোৰ ক'ত যায় পানীটো তুমি জানা নেকি তেনেকুৱা-
তিব্বতৰ পৰা আহি কেনে এ বাংলাদেশৰ পৰা ওলাই। গংগা, ব্ৰহ্মপুত্ৰ, মিলি, - পদদা হৈ বে অফ বেংগলৰ পৰা ওলাই।
ঠিক আছে দিয়ক তোমাৰ কথা পাতি ভালেই লাগিল বহুত জানিব পাৰিলো।
ঠিক আছে দিয়া বাই।